অ নমস্কাৰ নমস্কাৰ
অ সি সেয়া কি কৰিছা
অ আছো দিয়া।
এনেই আচা আৰু অ বিশ্বাস কৰিছা। অ ময়ো মানে বিচনা বিচনা কৰিছো, তোমাৰ লগতে কথা পাতিলো আৰু। এনেকে আৰু উম সেইটো, এয়া উ কামাখ্যা মন্দিৰত যোৱাত মানে ইমান বহুত দূৰৰ দূৰ পৰা মানুহ আহিছে গম পাইছ নে?
অ হয় হয় মানে সেইবোৰে মানে গম পাইছো গম পাইছো
অ যোৱাবাৰ ও এনেকে বহুত মানুহ হৈছে, মানে মানুহ বিলাক আহে ন দ কৰিবৰ কাৰণে
বহুত দূৰ দূৰণিৰ পৰা হে ন?
যোৱাকালি নিউজিলেণ্ডৰ পৰা আহিছে, বা বহুত কেইজনে আহিছে। তাৰপিছত এজন ল'ৰা হৈ মানে এ এজন ল'ৰা মানে মানে বোবা যে হয় বোবা কথা ক'ব নোৱাৰে, তাৰপিছতে মানে এজন মানে বাহিৰৰ সন্যাসীয়ে মানে তেওঁ গলটো গলত নাৰি মানে গলটো মানে মালিচ কৰি কৰি মানে কৈছে ওম ওম বুলি কৈ আছে। কৈ থাকোতে থাকোতে, ল'ৰাজনে মানে মাত দিব পৰা হৈ গৈছে কালি। যোৱাকালি, এ অ মানে মই পাইছো আকৌ তেতিয়া ত দিছে।
হয় হয় হয় হয়।
মানে মাত দিছে আৰু কিবা এটা মানে অলপমান সেয়া হৈছে আৰু মানে ই আগত কৰি অলপমান বেলেগ হৈছে বুলি ঘৰৰ মানুহে ঘৰৰ মাক দেউতাকে কৈছে আৰু তেওঁক তেওঁক ভাল লাগিছে আৰু কৈছে কি ভগৱানে মাক আমাক খাই সেইখিনি কৰিলে আৰু। এৰাই কছে মই বহত পাওঁ মাত
মাত মৰছে বহুতখিনি।
তুমি দৰ্শন হৈছে নে বাৰু ভগৱানৰ
হৈছোঁ হৈছোঁ মানে এতিয়া যোৱা নাই বাৰু আগতে গৈছিলো বাৰু।
মন হৈছে ভিতৰত।
অহ গৈছোঁ গৈছোঁ আগতে গৈছিলোঁ।
অ ভাল দিয়া, তোমাৰ থাকিব ভাল দিয়া আমিতো মইতো গৈয়ে পোৱা নাই আজিলৈকে ৰবা।
মানে ভগৱানে মাতিবও লাগিব ন।
সেইটোৱে মাতিব লাগিব। উম নাই আৰু এবাৰ যোৱাবাৰ নেকি দ এনেকে গ'লো ক' যাওঁতে মানে মোৰ যাওঁতে দেৰি হৈছে বাৰটা মান বাজিছে আৰু ৰাতি দুপৰীয়া আমি নিপেনে মানে বাৰ তাৰ মাজতে মই মানে প্ৰসাদ হিচাপে একো দিয়া নাই, এনেই মানে ভগৱানক সেৱা কৰিম। মানে এনেকে গুচি আহিম এনেকে ভাবিলো তাৰ পিছ গলো যাওঁ মানে মানে আমাৰ মোৰ ল'ৰাটোৱে আকৌ সি কৈছে কি প্ৰসাদ খাম মা প্ৰসাদ খাম, মই বো আমিতো একো আনা নাই নাই আমিনো ক'ত পাম এতিয়া তাৰপিছত ভাবিছো আৰু মানে ভগৱানকে ভাবিছো আৰু অলপ যদি প্ৰসাদ পালো হয়' কৰবাত অলপমান হ'লেও হয়। মানে ল'ৰাটোৰ কাৰণে লাগে আৰু কৰ পৰা জানো মানুহ জনে আহি পেলাই পলিথিন এটা পলিথিন এটা দি দিছে প্ৰসাদ মানে দি
আহ দেখিছা আহ কিমান মানে মহাত্মা আছে।
তে মানে এনেকা লাগিছে মই বাপৰে ভগবানে শুনিলে নেকি মোক। কথাখিনি ভগৱানে পুৰা শুনিছে আৰু এনেকৈ মানে মানুহজনে আহি পেলাই কৈছে কি এ এ লোৱা ভণ্টি লৰা লৰাটোক খাব দিবা। এনে মানুহজনে দি পেলাই গুচি গ'ল আৰু। অ প্ৰেম আৰু মই মানে ভগৱানক ভাবিছো মানে কেনেকুৱা হেৰি ন পুৰা ভগৱানে চবৰে মন মনৰে কথাই শুনে।
সেইটোৱে সেইটোৱে কিমান মহাত্মা আছে ন।
অ একদম তাৰপিছত এনাইক, যাব মন আছিলে যাবই নাপ ল'ৰাটোৰ কাৰণে যাব পৰা নাই। এ মানে সৰু আছে যে এতিয়া যাব টান লাগে। আৰু ইমান, এতিয়া এই দুদিনতো যাব নোৱাৰি এই, দুদিনত মানুহ যিমান হে হয়।
অ সেইটো আৰু গৰমতো বহুত পৰিছে ন।
অ অ গৰমটো পৰিছে আৰু হেৰাই যাব ন সেনেকে। এয়া মানুহ অলপমান কমিলে সদায় মানুহ হয় মানুহ এদিনো নোহোৱাকে নাথাকে তাকেই বাৰু।
একেইদিনতটো বেছি হয় ন এনেই তুলনাত অ কি।
আৰত মানুহ সদায় হয় দৰ্শন হব পৰা নাই আৰু।
উম হয় হয়।
তুমি সেই, আহ কিবা বিচাৰিচিলো ৰবা, হনুমান চালিচা পঢ়া নে।
অ পঢ়া মানে এতিয়া পঢ়া নাই বাৰু পঢ়িছিলো হনুমান চলিচা আগতে গধূলি। সেইটা টাইমত কৰো আৰু এতিয়া পঢ়া নাই ৰবা বহুত দিন হ'ল, এতিয়াতো নাপায়ে চাগে?
অ এতিয়া নাই দুদিন নালাগে বাৰু এনেই মংগলবাৰ মঙগলবাৰ লৈ পেলাই পঢ়িবা চোন ভাল আৰু ভাল মানে ঘৰৰ কাৰণে ভাল
অহ, হয় তুমি পঢ়া চাগে ন'?
উম, মই -মই পঢ়ো, মঙ্গলবাৰ- মঙ্গলবাৰ মই মানে হনুমান মন্দিৰ যাওঁ। গৈ পেলাই মই মানে মন্দিৰত বহি পেলাই পঢ়িব বহিলে ভাল হয় আৰু। পাৰিলে এনেকে কৰিব লাগে ন' নোৱাৰিলে পাৰা যদি ঘৰতে কৰিবা একো নাই আৰু। নোৱাৰিলেতো আৰু উপায় নাই।
হয় -হয় আমাৰ কাষতে ইয়াতে হনুমান মন্দিৰ এটা আছে আজি গ'লো সেইদিনা বহুত ভাল লাগিছে মানে মন্দিৰটো।
অহ - অহ যাব লাগে মাজে -মাজে তুমি টাইম পালে যাবা একো নাই।
অহ, সময় পালে অহ, সময় পালে যাম- যাম সময় পালে, অহ।
সেইটোৱে। জলে মানে কি মানে মনটো- মনটো ভাল লাগে উম -উম সেইটোৱে
ত 'লাগে আৰু।
উম, মনটো কিবা খালি- খালি হৈ যায় ভাল লাগে তে হেতু মই এতিয়া মানে কি চিন্তাবিলাক আঁতৰি যায় ভগৱানৰ ওচৰত গ'লে।
হয় -হয় -হয় সেটোৱে - সেটোৱে।
যাব লাগে একো নাই কিমান আৰু কাম ঘৰত কৰি থাকিবা এনেই যোৱা নে অলপমান ফুৰা- ফুৰা আৰু মানে কি আৰু আৰু নিজকো টাইম দিব লাগিব সময় দিব লাগিব ন'।
গলেতো মংগলবাৰ আৰু শনিবাৰে যাব লাগে।
অহ -অহ -অহ। অহ, হনুমান চালিচা পঢ়িবাচোন। গোটেইখিনি মানে তেৰটা পিছটালৈ পঢ়িবা তেৰ মানে পঢ়িলে মানে ভাল লাগা নে ভগৱানে মানে গভীৰ কৰে আৰু মানে বিপদৰ পৰা উঠাই আৰু। উদ্ধাৰ কৰে আৰু মানে তেৰ নাম্ব ইচ মানে শ্লোক যে কয় তেৰ নম্বৰ শ্লোকলৈ পঢ়িব লাগে। অসমীয়াত লিখা থাকে আৰু ওপৰত হিন্দীত লিখা থাকে এয়া হিন্দী এ' তুমি যোনটো ভাল পঢ়িব ভাল পোৱা সেইটো পঢ়িবা। তেনেকে পঢ়িবা পাৰলে মানে কি আৰু। মানে শত্ৰুৰ পৰাও বাচিব পাৰি মানে বা বেয়া বস্তুৰ পৰাও বাচি বাচিব পাৰি এনেকে ধৰা কয় আৰু শুনিছো বাৰু। সেনেকে কয়চোন মানুহে কয় এনেকে হনুমান চালিচা পঢ়িলে বোলে ভূত - পিশাচ নাহে এনেকুৱা আৰু।
হয়, নহ আছে ন' তাত ভূত পি বছ লাইন এটা আছে।
হয় দিয়া। মই লৰাটোকো শিকাইছো আৰু অলপ- চলপ। তাকো সিও মাৰে মাতেন চাৰিটা মান শ্লোক মাতে আৰু গোটেই খিনি নোৱাৰে।
অহ, পাৰিব লাহে -লাহে এতিয়া সৰু আছে।
হল পাৰে পাৰিব -পাৰিব গাই থাকিলে মই মাতি থাকো মানে শুনি- শুনিয়ে পাৰিছে আৰু সেইটিখিনি মই শিকোৱা নাই না নিজে পাৰিছে আৰু।
মানে এতিয়াৰ পৰা যদি তুমি কৰা হৈ যাব আৰু তেতিয়ালৈ তুমি মানে কেনেকৈ কৰা তাত বহি মানে কিবা আঁসন পাৰি লোৱা নে?
অহ - অহ আখন পাৰি লওঁ আৰু নাই এনে দি পেলাই থিয়া হৈ পেলাই সি পঢ়িব নালাগে। মানে পঢ়িব লাগে আৰু কৰ'বাত উম।
কিবা কাপোৰ পিন্ধি লোৱা নেকি মানে এ কালাৰৰ
নাই নাই নাই মই এইবিলাক নাই বাৰু। মানে যিমানে আৰু তেনেকে থাকে আৰু। ৰঙা পিন্ধিব পাৰিলে ভাল আৰু
ৰঙৰ ভহাটো মানে কমলা কালাৰ কৰি। গেৰুৱা কালাৰ কয় নেকি গেৰুৱা কালাৰটো পিন্ধিব পাৰি।
অ গেৰুৱা কালাৰ হয় ৰঙাত।
গেৰুৱা ৰং গেৰুৱা ৰং অ গেৰুৱা ৰংটো পৰিধান কৰিব পাৰি অ ৰঙা ৰংটোও পাৰি পৰিধান কৰিবলৈ।
পাৰে পাৰে।
হয়, হয়।
সেইটো ভাল আৰু এইবিলাক কৰিব পাৰিলে মানিব পাৰিলে ভাল চব খিনিয়ে ন মানিব পাৰিলে নিজৰ কাৰণে আৰু সেই ভাতলা ল'ৰা ছোৱালীৰ কাৰণে ভাল
হয়, হয় ঘৰখনৰ কাৰণেও ভাল হয়।
সেয়টো মনৰ কাৰণে মনৰ পৰা নিজ অলপ টাইম ওলাব লাগিব আৰু এইটো সদায় মানে ঘ নিজৰ কাৰণে অলপ উলিয়াব লাগিব আৰু সময়খিনি।
হয়, হয়।
এ এ আজিকালি আৰু চবে মানে সময় চবৰে সময়ৰে অভাৱ হৈ গৈছে
হয়, হয়।
চবে নিজৰ নিজৰ কামতে ব্যস্ত থাকে।
সেইটোৱে আৰু মানে তুমি কেতিয়া কৰা মানে সময়টো
সময়টো মই ৰাতিপুৱা মানে লৰা টো সেই বিদ্যালয়লৈ লৈ যাওঁ যাওঁ মানে মন্দিৰতো বি বিদ্যালয়ৰ পৰা অলপ অলপ অলপ যাব লাগে তাৰ পৰা মানে ৰাতি কিছুমান মানে বিদ্যালয়ত সোমাই মানে সোমাই দি পেলাই দি পেলাই মানে মানে বাহৰে বাহি যাওঁ আমাৰ মন্দিৰত গৈ পেলাই তাত সেৱা কৰি পেলাই পুথিখন কৰি লওঁ কৰি পেলাই ঘৰত এটো নোখোৱাতে যাও অ মন্দিৰতে কৰো মই।
অ আচ্ছা মানে ঘৰতো পঢ়া নে গধুলি
পঢ়িছিলো দুদিন মান মানে এয়া এঘাৰ দিন পঢ়িছিলো এঘাৰ বাৰ কৰি এঘাৰ বাৰ কৰি পঢ়িলে মানে সংকল্প এটা লোৱা যায় আৰু তুমি কি ভাবিছা বা অন্তৰত। সেইখিনি ভাবি পেলাই
এঘাৰ মই মানে এঘাৰ দিন পঢ়িছা নেকি।
এঘাৰ দিন পঢ়িছো এঘাৰ বাৰ কৰি সেনেকে।
অ মানে এইদিনতে এঘাৰ বাৰ
এদিনতে এদিনত মানে এবাৰ যে বহিলো সেইবাৰতে এঘাৰ বাৰ পঢিছো
ম এনেকাৱা বহুত সময় লাগিবচোন
টাইম লাগে এঘাৰ বাৰ মানে এ এঘাৰটা দিন কৰিছো এনেকে এদিন অলপ বাৰ কৰি পঢ়িছো আৰু।
হয় হয় হয়
মানে কি আৰু তমানে সেইটো টাইমত। মানে কি মই বিশ্বাস কৰ এনে তুমি মানে কি হয় এয়া মানে মোৰ পুথিতে লিখা আছে আৰু কি মানে বিপদ আহিবই তোমাক সেই উঠিব নালাগে উঠিখন যে তুমি পঢ়িবা
উম উম।
উঠিলে মানে তোমাৰ মানে কি হয় মানে যিটো এটা মানে ভগৱানৰ লগত আন্তৰিকতা এটা জোৰ খাই য যে সেইটো বস্তু মানে। অলপমান ঢিলা হৈ যায় ন মাছুতো উঠি গলা তুমি উঠি গলা আকৌ আহি পেলাই বহিলা। সেনেকে পঢ়িল মনযোখটো নাথাকে নহয়।
অ মানে তুমি নিৰল মানে নিৰল। পৰিৱেশত পৰিব লাগিব ধুনীয়া পৰিৱেশতে মানে হুল্স্থুল হব নোৱাৰে আৰু
নালাগে নালাগে মানে খি চাকি জ্বলাই দিওঁ তাৰপিছতে আৰু মানে এটা চিচাৰ গিলাচত পানী অলপ দি পেলাই তাতে লং তিনিটা আৰু মানে এটা এ এটকীয়া মানে পইচা এটা দিওঁ দি পেলাই এনেকে এ সেইটো দি পেলাই মানে ভগৱানৰ ওচৰত দি দিওঁ দি পেলাই। আহ পুথিখন পঢ়িলো এঘাৰ পৰা পঢ়ি পেলাই লাষ্টত যিদিনা এঘাৰ নম্বৰ দিনৰ দিনা আকৌ সেই। পানী খিনি যে ইলাচি যে এ লং যে দি থকা কৈছো মই সেই পানী খিনি এটা মানে এ। বটলত ভৰাই থৈ পেলাই মানে ক'বাত গ'লে তুমি এ নিৰ্মালী হিচাপে। অলপমান খাই যাব পাৰা মনেে সেইটো কৰিলে আৰু। অ নাই নাই নাই এইয়াতে। প্ৰথম দিনাই মই দি থওঁ এঘাৰ নম্বৰ দনৰলৈকে এইটো পানীখিনিত মানে কি হয়। মই যে হনুমান চালিচাখন পঢ়িছো সেই মানে ভগৱানৰ ওচৰত ওৰতে পানীখিনি আছে। পানী খিনি গোটেইখিনি শুনি মানে।
উম উম।
সেইকাৰণে সেইখিনি বহুত মানে মাহাত্ব আছে আৰু।
মানে পানী খিনি পিছত বটলত থৈ দিয়া।
অঁ বটলত থৈ দিওঁ সেই বটলত পানীখিনি আমি আৰু ক'ৰবাত মোক ক'ৰবাত যাব লগা হ'লে। বা অলপ ধৰা উম ক'ৰবাত ধৰা দূৰত যাব লগা সেই অলপমান নিৰ্মালি হিচাপে লৈ পেলাই খালো বা মূৰত ললো সেনেকে দিলে মানে বিপদত নপৰে আৰু একো
মানে বেমাৰ আজাৰ হ'লেও মানে খাব পাৰিম।
পাৰি পাৰি সেইখিনি মানে ভগৱানক বিশ্বাস কৰি খাব লাগিব দেচোন। তুমি যদি ভাবা আৰু পানী বুলি তেতিয়া আৰু পানীয়েে হ'ব যদি তুমি ভাবা ভগৱানৰ নিৰ্মালি নিবালেই হ'ব।
অ এইটো নো নিজৰ মনটো বিশ্বাসৰ কথা আৰু
আলানে, উম হম হম এ তুমি কিবা জনাবা তুমি কিবা জানা মই বাৰু জনা খিনি তোমাক জনালো।
আমাৰ কম বাৰু। আৰু ধন্যবাদ দেই গোটেইখিন ভালকৈ।
তুমি চেষ্টা কৰিবাচোন এইটো কৰিব কাৰণে।
কৰিম বহুত ভাল কথা।
অ অ সেইটো কৰিলে মানে কি তোমাৰ উ। একো নাই বাৰু একো নাই জানা জা কথাাতটো শিকাব পাৰিলে মোৰো ভাল লাগে। ত সে আৰু কৰিবাচোন সি আৰু সময় ওলাব লাগিব নিজৰ কাৰণেও।
অ তুমি মানে মংগলবাৰে পঢ়া নে মানে।
নাই নাই মঙগলবাৰে নহয় মই। মানে এঘাৰ দিন গোটেই চিৰি মানে মানে সদায় ভঢ়িছোঁ আৰু।
সদায় আৰু মানে সোমবাৰৰ পৰা এনেকৈ মানে সদায় আৰু এঘাৰটা দিন হয় হয় হয় মানে ৰাতিপুৱাৰ সময়ত কৰিছা নে
অ তুমি যিটো টাইমত পাৰা ম সন্ধিয়া টাইমতে কৰিছো সন্ধিয়া কৰিছো কিয় কৰিছো সন্ধিয়া।